হেল্ল'!
অ', আজি বোলে কথা পাতোঁ। অ', তুমি কি ছেক খাই ভাল পোৱা?
মই খাই ভাল চকলেট শেক, ষ্ট্ৰবেৰী শ্বেক, তাৰপিছত কল্ড শ্বেক, আৰু তুমি?
অঁ মোৰ চকলেট শ্বেক টো বেছি ভাল পাওঁ।
উম উম উম।
অঁ আৰু কি বেয়া পোৱা? কি শেষ বেয়া পুৱা?
মই এনেই চব চে চেক খাই ভাল পাওঁ আৰু চেক কেতিয়াবা মই ঘৰতো বনাও সেনেকে-
অঁ কেনেকে বনাই?
অঁ ইজি হয় তুমি ফাৰ্ষটত তুমি গাখীৰ ল'বা তাৰ ওপৰতে তুমি চকলেটটো মেল্ট কৰি ল'বা
আহঁ।
মেল ঠিক কৰি, কিনে তুমি অঁ কি কয়? মেলট কৰাৰ পিছত তুমি, হেৰি কৰি দিবা তাতে আইচ ঢালি দিবা কফি ঢালি দিবা। সেনেকে হৈ যায় আৰু শেক ইমানও হাৰ্ড নহয় পাৰি আৰু বনাব ঘৰতে
অঁ, অঁ।
অ হয়। তাকে তুমি কি বনাব জানা? শেষ
হা,
তুমি কি শ্বেক বনাব জানা?
মই ইমান একজেকটলি নাজানো অ '
অ' অ'
বাট অলপ চলপ পাৰো।
অ' অ' আচ্ছা - আচ্ছা
অ' অ' আৰু ক'ককলা চেক। খাই পাইছা?
হা।
ক'ক ক'লা চেক খাই পাইছা।
অ' ক'ক কলা চেকো ভাল পাইছোঁ তুমি?
অ' মানে ইমানো ভাল নালাগে সেইটো খাই।
অ' অ' তাকেহে।
চকলেটটো বেছি ভাল লাগে।
উম চকলেটটো ভাল লাগে টেষ্টি।
অ' চকলেটটো টেষ্টি লাগে তাৰপিছত আৰু বেলেগ বেলেগ ধৰণৰ চেক আছে ন?
উম।
তাৰপিছত তোমাৰ আ ভেনিলা
অ' ভেনিলা চেকো আছে।
চকলেট আছে। আৰু মেংগ' চেক খাইছা?
খাই পাইছো, ভাল লাগে সেইটো খাইও। মেংগ'টো তুমি হেৰি কৰিবা কি কয়, কাটি ললা তাৰ পিছত মিক্সাৰত মেংগটো ঢালি ললা মানে গুটিটো ওলাই মিক্সাৰত মেংগটো ঢালি ল'লা তাতে আইচ দি দিলা, তাৰপিছত হৈ গ'ল আৰু ভাল লাগে সেনেকে খাই।
আহ, আহ। আৰু কি চেক খাইছা?
মই সেইবোৰে খাইছো আৰু বেছি চেক খোৱা নাই ৰ'বা। তুমি?
মই খাইছো, বানানা চেক খাইছা?
বানানা চেক অ', খাইছো।
অ', অ', তাতে আহ, চিৰাপ তিৰাপ ঢালি খোৱা?
উম?
চিৰাপ চিৰাপ
অ', অ'। অ', সেনেকে উম, ভাল লাগে সেনেকে। কে খায়
তাৰপিছত আৰু কি চেক বেয়া পোৱা?
হাঁ?
কি চেক বেয়া পোৱা?
মই চ মই চব চব খাইয়ে ভাল পাওঁ বেয়া পোৱাতটো এনেই একো নাই। বেছিকে মোৰ অম বেছিক কে মোৰ অমুল চেকটো খাই ভাল লাগে, চকলেট ডেৰী মিল্ক চেকটো খাই ভাল লাগে, কিট কেট চেক খাই ভাল লাগে।
অঁ।
তুমি?
অঁ মোৰ চকলেটটো ভাল লাগে। ভেনিলাও আছে ঠিক ঠাক ইমানো ভাল নহয়।
অঁ অঁ তাকেই।
ডাৰ্ক চক লেটৰ চেক খাই পাইছা? এ
উম? হাঁ? হাঁ ডাৰ্ক চকলেট চেকো ভ ভাল লাগে বহুত টেষ্টি লাগে। ডাৰ্ক চকলেট চেক। তাতে তুমি আইচ ঢাল দিলা আৰু মজ্জা লাগে খাই।
অঁ ষ্টেটি লাগে। পৰা তাৰপিছত আৰু বহুত বহুত বেলেগ বেলেগ ধৰণৰ শেগ আছে।
অ
তাৰপিছত ক্ৰিমি ক্ৰিমিও শ্বেক আছে।
অ ক্ৰিমি শেকো আছে।
অ বচ তোমাৰ।
ক্ৰীম শ্বেকো খাই ভাল লাগেচ আইচ ক্ৰীম শ্বেকো আছে
অ অ আইচ ক্ৰীম আইচ কৰিম শ্বেকটো কেনেকে বনাই
আইচক্ৰীমটো তুমি হে কি কয় হেৰিত দি দিবা মিক্সাৰত
অ
তাৰপাছত হৈ গল আৰু
আইচক্ৰিমটো মিক্সাৰ দিলে হৈ গ'ল।
আহ
আচ্ছা
হেনেকে আইচ খাই ললে আইষ অকমান ঢালি ললে তাৰ পিছতে সনেকে খাই ভাল লাগে।
অ অ আৰু এপেল চেক খাই পাইছা?
এপেল স্বেক খাই মই ভাল নাপাওঁ ৰবা
মই খাইছো মানে ভালে লাগে
অ অ
অ তাৰ পিছত আৰু কি শেক আছে উম
কিত কিত শেক খাই পাইছা
অ অ কিতকেট শেক আৰু ৱাটাৰমেলন শ্বেক
ৱাটাৰ মিলন চেক খাই পোৱা নাই ৰবা মান
অ ভাল লাগে ৱাটাৰ মেলন টো ওলাই লব লাগে তাৰপিছত তোমাৰ ফিজত থৈ দিব লাগে পাষ্টত ফ্ৰিজত থৈ দিব লাগে পাছত ওলাইকিয় তাতে তুমি কি চকলেট ঢালা মেল্ট কৰি কিনে ঢালি দিব লাগে গাখীৰ ঢালি দিব লাগে তাৰপিছত তুমি সেইটো তুমি ফ্ৰিজত থৈ দিবা ওৱান আৱাৰ এঘন্টা তুমি ফ্ৰিজত খালিবা তেতিয়া একদম পুৰা টেষ্টি লাগে
অ তাকে থাকে তোমাকো চবোৰ বনাই বনাই ম স্কুলতত যোৱাৰ আগে খালে ভাল লাগে আৰু
উ উম আৰু কি শ্বেক ভাল পোৱা খায়?
আৰু কি শ্বেক খায় ভাল পোৱা?
আৰু শ্বেকবোৰে খায় ভাল লাগে আৰু। বেলেগ ভাল নালাগে আৰু, সেইবোৰে খায় ভাল লাগে, অঁ ষ্ট্ৰবেৰি শ্বেক তুমি হাতেদি ষ্ট্ৰবেৰিটো মিক্সাৰত ধালিলা, তাৰপিছতে মিক্সিটো কৰি তাতে গ্লাছত পুনৰ ল'লা তাৰ পিছতে তাতে আইছ ধালিলা হাৰশিছ ধালিলা, ক্ৰীম ধালিলা তাৰপিছত সেনেকে খায় ভাল লাগে আৰু ষ্টবেৰী শ্বেকটো।
উম।
আৰু কি বি শ্বেক খাইছা?
হা
কিবি কিবি?
মিইলচ?
কিবি, কিবি কিবি।
খায় পোৱা নাই, তুমি খায় পাইছা?
অঁ।
কেনেকুৱা লাগে
ভালে লাগে টেষ্টি।
অ'। অঁ অঁ।
উম, তাৰপিছত আৰু এভাকাদ' শ্বেক
অ' হেৰিও খাই পাইছোঁ।
অ'-অ' তাৰপিছত বাটাৰস্কট খাই পাইছা?
অ' বাটাৰ স্কচো খাই পাইছোঁ।
ভাল লাগে বাটাৰ স্কচ।
অ' সেইটো ভাল লাগে।
আৰু কি শ্বেক আছে বহুত বেলেগ বেলেগ শ্বেক আছে। তুমি এনে শ্বেক বাহিৰত খোৱা নে ঘৰত এ বনাই খোৱা
মই ঘৰতে বনাই খাওঁ, আৰু বাহিৰৰ শ্বেকো খাওঁ। বাহিৰৰ শ্বেকটো অলপ দামীও আছে। এক্সপেনঞ্চিভ ও হয়।
তাপা বাহিৰৰ শ্বেকবোৰ ঘৰতে বনোৱা ভাল।
অ'।
অ', আৰু কি শ্বেক বেয়া পোৱা?
মই, নিজৰ শ্বেকে খাই ভাল পাওঁ কিন্ত চব বেয়া নাপাওঁ। গোতেই কেইটা শ্বেকে খাওঁ আৰু
আচ্ছা। আৰু চকলেটৰ তুমি কেনেকে খোৱা? আৰু চকলেট শ্বেক কেনেকে খোৱা?